কি কৰিছ?
এয়া এনে আছো।
কি ঘৰতে আছ নে কি কৰবাত গৈছ। হা হেল্ল'। তোৰ নেটৱৰ্কটো বেয়া ল'ৰা হেল্ল'। হেল্ল'। হেল্ল। ' অ', তোৰ কি মাতো অহা নাই যে
এতিয়া শুনিছা।
এতিয়া শুনিছোঁ আও বাকী কিবা কিবি খালি ন নাই।
অ', এই ৰুটি আৰু তোমাৰ অ', এই ৰুটি আৰু হেৰি খালো তোমাৰ বুলি কয় এই আলু
পনীৰ আলু পিটিকা অহ ভালেই ৰ একে মানে কিবা লাগিছিলে শুনি আছো।
তাকে ইমান গৰম ৰাতিপুৱা কিন্তু ধুনীয়া দিছিল ন ৰাতিপুৱা বেয়া বোৰ
বা সদায়তো কৰি আছে এইকেইদিন কন্টিনউ অ', চিষ্টেম কি অ', তাৰপিছত আকৌ কি হয় দিনো তাকে এনে পুৱা দি দিব জাতকাটো তই একদম মানে ভ ভাবিব নোৱাৰো।
ৰাতিপুৱা এই ধুনীয়া বৰষুণ বতাহ ফেন নোলোৱাকে এ
অ', তাৰপিছত তাৰপা আকৌ নটামান বাজিব আৰু তাৰাপো আহি গ'ল আৰু কুৰা নোৱাৰো থাকিবলৈ আৰু একেবাৰে ভাই অশান্তি লাগিছে আৰু দেই
অ'হ।
ই হৰপপাত গৈছে বোলে খালো খালো আমাৰ ভাত তাৰ পিছত এই ভোলে আলুৱে সিজালে তাকে খাইছো
ভালকুম ছলাম
সৰহ কৰবাত গৈছে নেকি?
আৰু আজি বোলে এন চি চিৈ গৈছে এন চি চি বোলে আজি পৰীক্ষা আছে তাৰ হেনো আজি মানে চিলেকচন হ'ব আৰু উম উম তোমাৰ পঞ্চাশটা লৰাাৰ ভিতৰত ত্ৰিশটা বলি ৰাখিব বোলে
অপল
উম এ তোমাৰ চাইন্স মেথছ তাৰছত আকৌ কিবা এ জেনেৰেল নলেজ এনেকা কিবা কিবি চাগে চাবজেক্টৰত টেষ্ট লব নেকি আজি এ পৰীক্ষা দিব তেতিয়াহে বোলে হেৰি কৰিব পাৰিব এন চি চি কৰিব পাৰিব উম
বেলেগ দেখোননে
আজিকালি বেলেগ কৰি পেলালে বুজছা
তহতে আগতে লওঁতে তেনেকুৱা নাছিল নেকি ন
আগতে এইবিলাক তেনেকুৱা নাছিলে মানে কি মই নাজানো দেই কিন্তু
ত তয়তো মোক তইতোমাইছিলি তেনেকে তোকো এনেকো একজাম লোৱা নাই
এ এইখনৰ তাত কৈছে বোলে সিহঁতক এ সিহতে যেতিয়া প্ৰথম প্ৰথম দিনা সিহতক মাতিছে কৈছে এই এইখনৰ একো কাম নাই এইবিলাকে যোনে এইখন যোনে কৰিছে চব সমান বোলে কোনো ইয়াত উ সৰু ডাঙৰ নহয় অ চব সমান বোলে ইয়াত লেবেল ফালি লাভ নাই এ এইটো কাৰণে এ তুতে বোলে এইখন কেনেকে কৰিলি কি কৰিলি সেইবিলাক আমি নাজানো কিন্তু ইয়াত বিখনত এইবিলাক নহ'ব বোলে বি সি বেয়াষ্টিক হব একদম বহুত ষ্ট্ৰিক হব এইবাৰ সিখনতটো তোমাৰ ষ্ট্ৰিকটো হ'ব হব ক্লাছ এক্জাম বিলাক বহুত টাফ আহে সেইখনত মানে তোমাৰ ধৰি লও এতিয়া আজি ধৰি লওক যোনটো এক্জাম দিব অহা সিহতক কৰা মানে কৰিব দিব পৰীক্ষা দিব দিব সিহঁক মানে সেইয়া আৰ্মিবিলাকে মানে পি এ ষ্টাফে সিহতক দেখাই দিব আৰু যে এইটো এনাৰ বুলি কিন্তু তোমাৰ যেতিয়া তোমাৰ বি খনৰ কাৰণে বা চি খনৰ কাৰণে চি খনৰ কাৰণে ৰা মানে একম হেৰি পীক্ষা নিদৰ নিচিনা কৰাই
হয়নিক? ইমান টান ন বেদানটো দিছিল নহয় তাক তাৰ ফেইল হৈ গৈছিল বহুত টান আহে বোলে
তানে
বৌতা নাই অ সিয়ে কৈছিলে
এ কিন্তু সয়া ছোৱালী মানুহ হলে ভাল মানে মিলাই দি ছোৱালী মানুহ বিলাকে মিলাই দিয়ে না
দিয় নো
দি পেলা স মানেহক সিক দেখ দিয়ে আৰু যে এইটো এনাই
অ', তেনোই কা
তেনেককা চিষ্টেমটো এতিাতো পলিটিক্স সোমাই থাকে
ম পলিটিক্স থাকে ত তইও কৰ'বাত গৈছিলি নহয় ন হেৰিত এ এন চি চিৰ কাৰণে তোৰ ক'ত গৈছিলি নেকি ন
অ', মই এই তোমাৰ যোৰহাট প্ৰথমতে যোৰহাটলৈ গ'লো তাৰপিছত তুমাৰ তাৰপিছত কুচুম
কি ভাল লাগে নে গৈ
স, মজা লাগে, তোমাৰ প্ৰথমতে তোমাৰ উম, গৈ মজা লাগে কিন্তু এই প্ৰথমতে অলপমান প্ৰথম কেইদিন ধুনীয়া লাগে দেই প্ৰথমবাৰ যেতিয়া তুমি যাবা। প্ৰথমবাৰ তোমাৰ হেৰি দিন দিয়ে, সাত দিন, অ, সাত দিন ন, ছয়দিন নিব হে।
অ', অ'।
তাৰপিছত তোমাৰ সেইকেইদিন মানে তোমাৰ ভাল লাগে আৰু ধৰি ল ঠাণ্ডা দিনত নিয়েতো এতিয়া তোমাৰ মানে হ, ইমান হেৰি, হেৰি নাই ধৰি ল, তোমাৰ খাল সেইটো এটাই প্ৰব্লেম হয় ৰাতিপুৱা তুমি সোনকালকে উঠিব লাগিব।
অহ।
আৰু একদম কুৱলীৰ মাজত তুমি যেতিয়া এই টেংকি পানী দি মখ ধুবা তুমি এনে মানে মুখখন। অ, তুমি পানী যে মুখত মাৰিবলৈও ভয় লাগে। অ, ঠাণ্ডা দিনত হয়, গৰম দিনতো হয়।
অ, গমজন্ততো একে আ, কষ্ট চাগ হোপা কষ্ট বন্ধ ঠাণ্ডাত নাই কৰম মই।
অহ।
কিয় এনেকুৱা ৰ'দতো চাগে দৌৰুৱাই ফুৰে নে কি গৰম দিনত।
উ, তেনেকে দৌৰৱাই নুফুৰে, কিন্তু সেইয়া যেতিয়া তোমাক এ, পিটি কৰাব সময় হ'ব তেতিয়া, তোমাৰ একদম পুৰা ৰ'দত যিমানতে একদম চবকে লাইন
মান, অ'।
এটা, দুটা পোৱালি যদি মোৰ ঘৰত পৰে তেতিয়া ধৰি লও ব। অকমান চাওঁলে দি দিয় বেয়া হৈ যায় তেতিয়া এই ঠা-ঠাণ্ডা অ, তুমি যে ঠাণ্ডা দিনত যে তুমি যেতিয়া কিছুমানে যে গা ধুই দিয়ে।
উম।
কুৱলী তুমি মানে একো দেখিয়ে নোপোৱা ৰুমৰ পৰা বাহিৰলে চালে তুমি মানে অ, একোৱে দেখি নোপোৱা তুমি তাকো টেংকি পানী
হে কৃষ্ণ হয়, দে অ, এইটো কিয় অহা নাই ঐ ল'ৰা তোক যে মই যে কৈছিলো যে
অ', অ', অ', এই সেইটো আহিব, আহিব, আহিব এই। তোমাৰ সাত মিনিটটো ন? এ, হৈ যায়।
তাৰ পিছৰ খিনিও হৈ গৈছে কিন্তু এইটোও হোৱা নাই কিয় মই বুজা নাই। তাৰ পিছত ধৰা ধৰ মই আজি কৰা খিনিও হৈ গৈছে বা কালি পিছত কৰাও হৈ গৈছে কিন্তু এইটোও হোৱা নাই কিয় মন ধৰিব পৰা নাই বস্তুটো
উ, মোৰো নাই দেখুৱা কিন্তু বাৰু দেই মোৰ কি দেখায় আকৌ হেৰি কয় উম, দেখাব। কালিতো মই, মই, মই ফাৰ্ষ্ট কৰিছিলো ন? মই কৰিছো ন, ফাৰ্ষ্ট?
মইতো কৰা নাই তই কৰিলি কালি তাৰাপা মই কৰিম বুলি কৈ তোক নকৰিলো আৰু শুই গলো না
অ, এই কালি মোৰো একে অৱস্থা নোহোৱা হৈ গৈছিলে
উম, উম আকৌ কি বিষাইছে নেকি?
অ, এই সেইটোয়ে মানে এই চাইডৰটো বিষোৱা নাই তোমাৰ এই, কঁকালৰ, কঁকালটো তোমাৰ যে এই কি বুলি ক'ম এতিয়া, এই তোমাৰ খোজ কাঢ়িলে যে কঁকাল টো পিছফালে যে যোনডাল, জইনডাল হাৰ্ডিডাল যে সেইডাল, সেইডাল মানে ইমানেই বিষাইছে ইমানেই
কিয় তই আগতে ক'বাত আগতে ক'বাত দুখ পাইছিলি নেকি?
দুখ-চুখ পোৱা নাই। কিয়, কি কাৰণে বিষাইছে মানে। একো মানে ধৰিবই পৰা নাই ইমান মইযে, মই কৈছো নহয়। ন পা-পানী যদি খাই দিওঁ।
অ'
পানী ধৰি লও এসোপামান পানী খাই পেলাই যদি, যেতিয়া মুতিব লাগিব নহয়
অ'
মুটটো ৰখাই থ'লে আকৌ, বিষটো ভাল ভাল লাগি যায়
অ' কি ক?
অ' প্ৰাচাৱ তুমি যেতিয়া, এতিয়া মই মই ৰাতি তেনেকেইে আছো, পানী খাওঁ নহয় পানী খাই পেলাই ধৰি লও শুই যাওঁ শুই পানী খাই পেলাই ধৰি লও তেতিয়া বি-বিষটো অকণ অকণ অকণ আহি থাকে তাৰপিছত যেতিয়া, যো একে পুৰা জোৰছে মুতিব লাগিব, তেতিয়া একদম পুৰা বিষ নাই আৰু একদম আৰু
ত গেছ চেছ মাৰিছে নেকি বাৰু?
নাজানোঁ, তাৰপিছত বিষ নাই নাই নাই নাই নাই বিষ নাই, যেতিয়া মুটি দিবা
অ'
দিবা তেতিয়া আকৌ আহে, আকৌ বিষ আ
তোৰ, তোৰ গেছ হৈছে নেকি চাগে অই, মানে গেছেবৰ এ, বি মানে বিভিন্ন ধৰণৰ ৰোগ দেখাইটো গেছে, গেছে গোট গোটেই গাতে বিষ কৰি দিয়ে, তোৰ ক'ত ক'ত বিষ কৰি দিব তোৰ ধৰিব নোৱাৰ গেছৰ কাৰণে
এ মোৰ কঁকাল টো অ' টিপি চাইছো হা, মানে ধৰি লও বিষাই নে নিবিষাই চাইছো। যোৰত যেতিয়া টিপিছো, তেতিয়া মানে সেইটো অনুভৱ কৰিছো, যে এই কণতে বিষাইছে মানে।
নাই নে, ত'' এইটো মানে গেছো হ'ব পাৰে দেই কাৰণ ভ খোৱা বোৱা অলপ খেলি মেলি টো।
খেলি-মেলি, খেলি-মেলি। এই তাতে মই কালি পুদিনা খাই দিলো না, সেইটো সেইটো কাৰণে কইছোঁ।
নাই নাই তোৰ সেইটো, তোৰ সেইটো কাৰণে হৈছে। তই এই আজিকালি তই ভালকে পানী চানী খাই থাকচোন, তোৰ ভাল হয় যাব পাৰে।
পানী খাইছোঁ ভাই। এই এই খোৱা বোৱা এই বেয়া হোৱা কাৰণে হৈছে বুজিছা। বিষটো এতিয়া নাই, এতিয়া কমিছে বাৰু বিষ।
উম্, আকৌ ভাত পানী খালি চাগে এতিয়া। অ' এ এতিয়াতো ৰুটি খালি। অ' কালি, কালি ভাত কেতিয়া খোৱা?
কালি এয়া ভাত তোমাৰ নটা বজাতে খোৱা ৰাতি।
অ' ৰাতি নটাত খাই এতিয়া একো নহয় একো নহয়, তই খোৱা বোৱা কৰি আছো নহয়। তোৰ ভাল হ'বও পাৰে, যদি ভাল নহয় দুদিন পিছত ডক্তৰক আকৌ দেখাই আহিবিগে।
দেখাম দেখাম, ডক্টৰৰ ওচৰলে যাবই লাগিব। সঁচা কি জানা, পিছফালে হৈছে যে বিশেষকে মোৰ ভয় লাগি আছে। কিডনী চিডনীত কিবা হৈছে নেকি?
তোৰ মোৰ মতে সেই আগৰ বিষতটো হ'ব পাৰে ন, আগৰটো নহয় নেকি?
মানে কিটো? আগৰটো আগ আগৰটো কেনেকা জানা তোমাৰ অ', আগৰ বিষতো তেনেকা নহয়। কেনেকা জানানে আগৰ বিষটো, তোমাৰ মানে যেতিয়া পাথৰ হৈছিলে কিডনিত তোমাক কি হয়, এই কঁকালৰ যোনটো এই মই যে য'ত যে বিষাইছে বুলি কৈছোঁ। তাৰ অকণ ওপৰত, মানে কিডনীটো যোনখিনিতে আছে নহয়।
ভয়ংকৰ বিষ মানে ন?
তোমাৰ লাহে লাহে বিষ হৈ হৈ আহি থাকে হা, বিষ হৈ আহি থাকে। তুমি সজ্য কৰি থাকিবা, কৰি থাকিবা তুমি এইটো চাইডে পিছফালে পুৰা সহ্য কৰি থাকিব পাৰিবা। যেই যেতিয়া তোমাক একদম মানে বিষতটো এনেকে, এনেকে আগ ওপৰলে আহি পেলাই যেতিয়া তোমাৰ এই মানে কৰঙণি চুকত যেতিয়া আহিবহি। মই কৈছোঁ নহয় তোমাৰ মানে, তুমি অহ। তেতিয়া যেতিয়া বিষাই যে মোক
অহ, তোৰ এতিয়া কি ভাল হ'ল নেকি সেইটো।
হ'লেটো বহুত দিন হ'ল আজি আজিলৈ এতিলৈকে
ঔষধ খাওঁতে ভাল হ'ল নেকি ভা ঔষধ ঔষধেটো খালি।
উম, ঔষধো খোজো, পানীও খোজো পানী ।
তেনে, সেইটো বিদ নাই যদি ভাল হৈ গ'ল চাগে আৰু?
এইটো, অ'। কিছুমানে কয়, হানিয়া হৈছে বুলি।
মানতো মানে ভগৱানেহে জানে আৰু?
ডক্টৰক দেখালো, ডক্টৰেও একো কব নোৱাৰিলে। পিছত, এইটো মোৰ ছেম প্ৰব্লেম মানে আমাৰ যে বাবু
অহ।
এই, এইটো কি বুলি কয় হেৰি চুকৰ এই জামুগুৰি যে? জামুগুৰি যে?
অ', এই ইহঁতৰ যে?
বাবুল যে, বাবুল?
এই ইহঁতৰ যে, পৰিয়ালৰ
অ', সি তাৰো হৈছিলে মানে, তাৰো মোৰ নিচিনা কি তেতিয়া ওচৰলৈ আহিলে জৰা-জৰা মানে জৰালে তাৰপিছত ডক্টৰক দেখালে, তাৰপিছত তাক যেনিবা ডক্টৰে যেতিয়া কৈছে আৰু পানী চানী জমা হৈছে বুলি কৈছে, পানী জমা হ'লে হয় বোলে এইটো। সেইটো মানে পানী-পানী জমা হলে হয়, তাৰ পিছত সেয়া এতিয়া সি ভাল পালেই। মাজে মাজে শুনো বিষাই তাৰ, আকৌ কেতিয়াবা বিষালে আহি যায় ইয়ালে।
এটা কাম কৰিবি বুজিছ, এই কেতিয়াবা তই যদি গুৱাহাটী ছোৱাহাটী যাও, ডক্টৰক এবাৰ দেখাই আহিবি গুৱাহাটীত।
এ-এ মই ভা মই গোটেই বডি চেক আপ কৰিবলগীয়া হৈ আছে জানা?
হেল্থ চেক আপ কৰিব লাগিব, অল বদি হেল্থ চেক আপ
কি হৈ আছে মানে, একো ধৰিবই
‌ মেইন কথা কি জান' তই যে মোৰ মতে তই একবাৰ তো কেতিয়াবা যদি গুৱাহাটী যাৱ, ত' ইয়াত দেখাব নালাগে তই গুৱাহাটীত দেখাই আহ। মোৰ মতে গুৱাহাটীত হলে বেটাৰ হয়। ইয়াত-ইয়াতটো মানে ডক্টৰে যি টি কয় নহ ইয়াত, ইয়াতো একো ল'ব নোৱাৰা ধৰ।
আজিকালি প্ৰাইভেট, তুমি হস্পিটালত নেদেখালে মানে তোমাৰ মন মন মানে ভাল নহয়ৱে, বাকী ল'বই নোৱাৰে।